নমস্কাৰ কি কৰিছ? বহুত দিন কথাই নাই তোমাৰ।
অ মই আছো ৰবা থানাত পিনা কৰিলোঁ তুমি?
অ তোমাৰ ওচৰত বিৰাট ফেন চলি আছে দেই মাততো শুনা পাই আছো।
এতিয়া
এতিয়া শুনা পাই আছো কি ফেন লগাইছা ইমান মাত শব্দ।
থিয় হৈ থকা ফেন।
অ। মাতটো অলপ কমাই দিয়া অলপ অলপ চলি আছে।
অ একো নহয় দিয়া আৰু মই কেনেকে গৰমত থাকিম নহ'লে ফেনখন বন্ধ কৰিলে।
সেইটোও হয় দিয়াচোন।
অ তুমি খানা পিনা কৰিলানে নাই?
কৰিলো কৰিলো, তুমি? তোমালোকৰ ওপৰত দিয়া ফেন নাই নেকি ওপৰত যে চলে ওপৰত
অ ওপৰত ওপৰত যিখন তোমাৰ আছে বাকী ৰুম কেইটাত আছে মই থকা ৰুমটোত মানে নাই থিয়ও হৈ থকা কোন একঠেন আছে।
টো নতুনকৈ গৈছা ন তাতে সেইকাৰণে নাই।
অ অ অ হয় দিয়া। অকলে যেতিয়া ভাল লাগে জানানে।
হয় নেকি? কিন্তু তোমাৰ আকৌ আগত আগৰ যি তুমাৰ য যত থাকিছিলা সেই জাগাটো অলপ ডাঙৰ আছিলে এতিয়া অলপমান সৰু হৈছে ন।
একো নাই দিয়ক মই মানুহজনী কিমাননো ডাঙৰ আৰু।
সিমান যিমান ডাঙৰ নহলেও দিয়াচোন ভাল লাগে আৰু।
অ মই মানে অকলে থাকিব বিচাৰো মানে, সেইটো কাৰণে মই মানে এইটো ৰুমত আহি গলো। উম
অ আজিকালিৰ ছোৱালী আৰু কি কবা।
আজিকালি ছোৱালীহে মানে অকলে থাকে নেকি?
নাই -নাই আগৰ দিনৰো সেই একে কথাটো কলো আৰু একো নাই দিয়া এনে ধেমালি কৰিছো। তোমাৰ লগতে ধেমালি কৰিম ন'?
হয়- হয়- হয় আমি দুয়টাই নাভাৰি
অহ, এক্কেবাৰে। বাকী কি খালা আজি ভাত- চাত কি বনাইছা অ?
আজি তোমাৰ আমঠি আছিলে ন' সেইটোৰ কাৰণে তোমাৰ হেই কৰিলো তোমাৰ আজি দিনটো মানে একো খোৱা নাই চাহ খাইছো ৰাতিপুৱা তাৰপিছত পিছত আৰু চিৰা -জলপান তেনেকে খালো তাৰপিছত অলপ মানে তোমাৰ ফল -মূল খালো কঠাল, আম, কঠাল আনাৰস, এনেকে খালো আৰু।
অ', পিছে তুমি এই অ'ভাত খোৱাই নাই?
লোকেল মুৰ্গী আনিছিলো সৰু- সৰু এটা আমি তিনতাই খাই দিলো আৰু মা, ভাইটি আৰু মই।
অহ, ঠিকে কৰিছা দিয়া।
উম -উম
এ তোমাৰ যে এটা লগৰ আছিলে কিবা ডিউটি জইন কৰিছে নেকি?
কোন অ?
এ মই যে তোমালোকৰ ঘৰত গ'লে এদিন আহিছিলে নামটোকে ব য়েদি আৰম্ভ হয়যে কি বা
অহ, আচ্ছা -আচ্ছা অহ বায়ু
অ', - অ', -অ', - অ',
অহ, তুমি কেনেকে গম পালা পিছে?
মই মানে তোমাৰ ষ্টেটাচত দেখিছো।
ষ্টেটাছ আচ্ছা- আচ্ছা তোমাৰ মানে নাম্বাৰ আছে নেকি তোমালোকৰ যোগাযোগ হয় নেকি?
যোগাযোগ নহয় নাম্বাৰটো আছে এদিন কিবা- কিবা ট্ৰেইনিং তুমি দিছিলা চাগে?
অ', - অ', অহ, আচ্ছা -আচ্ছা -আচ্ছা তোমালোকেতো আৰু ট্ৰেৰি ট্ৰেনিং পাটনাৰ ন'।
এই এইবোৰ একো নহয় -এইবোৰ একো নহয়। কি -কি জব কৰে সি চাকৰি কৰে?
কোনে বায়ুয়ে?
আহ তোমাৰ লগৰ জন আৰু
অ অ আচ্ছা আচ্ছা সি মানে তোমাৰ এই নতুনকৈ তোমাৰ হেৰি সোমাইছে আজি তোমাৰ দুদিন দুদিনে সন্ধিয়া দুদিন তিনিদিনে সন্ধিয়া
হয় নেকি কিবা চৰ চৰকাৰী কাৰ্যালয় নেকি?
নহয় নহয় নহয় তোমাৰ এইটো যে আছে তোমাৰ এই উপায়ুক্ত কাৰ্যালয়টো যে আছে আছে।
অ কোনটো
উপায়ুক্ত কাৰ্য্যালয়
কোনটো অঁ বুজি পোৱা নাই।
উপায়ুক্ত কাৰ কাৰ্যালয়ো তোমাৰ ডি চি অফিচো
অঁ হয় নেকি তাতে সমাইছে
তাতেতে সোমাইছে তোমাৰ মানে যি কাহিনী মই তোমাক কম দিয়াচোন বাৰু পিছলৈকে ভালদৰে কম
এই এতিয়া কোৱা না শুনিম অলপ
এ মানে কি ক'বা আৰু আজিকালি মানুহ বিলাকৈটে কিমান মিছাৰ কথা কয় তুমি জানাই চোন
অঁ কিন্তু এতিয়াতো ফটো দিলে ন এতিয়া চাগে কৰে চাগে চাকৰি জব অ দিওঁ এ কৰ চাকৰিতটো মানে
উম অঁ চাকৰিটোতো কৰে ৰ'বা এই মানে তাৰ কথানো কি কবা আৰু কথা সেইটোৱে হয় দিয়া ইয়া ই মানে বহুত নিচ্চ দিয়া হয় নিচাতে চলি থাকে দিয়া লৰাটোৱে মানুহখনে পিছে কেনেকে ইমান মিছা কথা কৰিব পাৰে মানে
দিয়া দিয়া একো নাই সিহঁত কথা কৈ কৈনো কি হব বাৰু পিছে তুমি চান্দুবি গৈছা নেকি
চানডুবিটো গৈ পোৱা নাই ৰবা মোৰ যাব মন আছে চানডুবি বহুত ধুনীয়া হয় ন আৰু চানদুবিত তাতে নাৱত উঠিব পাৰি ন নাও চলাব পাৰি বৰিষা মাৰিব পাৰি
কিন্তু গৰমৰ দিনত আৰু চান্দুবি মানে গ'লে তুমি বহুত ৰ'দ পা বা আৰু নাৱত উঠিলে তো ৰ'দটো পৰি যায় ন ডাইৰেক্টলি তোমাৰ মুখতে ধৰা
অঁ বাবৰে নালাগে দিয়া তোমাক অঁ। সূৰ্যৰ ৰ ৰশ্মিটোৱে মানে একদম পুৰি দিব মোৰ
সেইটোৱে
অহ নাই দিয়া চাল ফুৰিব যাব নোৱাৰি আৰু
সেইটোয়েইটো তোমাৰ যিহে কোমল চাল
অ হয় দিয়া এ সেই সেইটো কাৰণে মই মানে ঘৰতে থাকি ভাল পাওঁ দিয়া মানে কোনো পালৰ পৰা যাতে একো নোকৰে তথাপিও মই পুৰণি খাইয়ে থাকো দিয়া
অঁ অঁ অঁ সেইয়াই আৰু তোমাৰ মানে বহুত মানে কোমল চা এ চেন চিতিভ ছাল যে সেইকাৰণে পুতুককে সে হৈ যায় আৰু তোমাৰ আমাৰতটো নহয় আমাৰটো টান চাল হয়
অ তোমাৰ ছালটো বহুত গৰৰ নিছ
না নহয় নহয় নহয় টান টান চাল হয় টান পুতুককে ৰ'দ নাখায় ৰ'দ হলে একো নহয় সেনেকুৱা ধৰণৰ ছাল হয় আৰু তোমাৰতুটো কোমল
উ অ মানে পলাইতি মানে সৰু ছোৱালী জনী গড়ৰ যেনেকুৱা ডাফা চাল ন
হা হা হা
তোমাৰ তোমাৰ আৰু গৰম মানে মই তোমাক এনেই তুলনা কৰিছো আৰু বুজি পাবৰ কাৰণে গড়ৰ লগত মিলাইছো
অ অ অ ঠিকে আছে
বাকী তোমাৰ কিবা অ কিবা নতুন কাপোৰ কিনিছ নে নাই কাপোৰ কানি?
নাই বজাৰ কৰব গল
কি- কি কিনা তুমি চব কিনা?
অহ, চব কিনো -চব কিনো মই।
মোৰ মানে কাপোৰ ভাল লাগে আৰু মই দোকানৰ পৰা মই মই দোকানৰ পৰা কিনো একদম যিটো মানে অ'দোকানত যাই কিনে যে মই তাৰ পৰা কিনো মই মানে অনলাইন কিনিবই নোৱাৰো টা টান পাওঁ মানে খুব টান পাও পচন্দই নহয়।
হয় নেকি, মই মানে তোমাৰ আজিকালি তোমাৰ এই মানে অনলাইন- অনলাইন বজাৰ কৰিয়ে মোৰ ভাল লাগে দিয়া। কিন্তু মানে কি জানানে অনলাইন কাপোৰবোৰ ন' বহুত মানে তোমাৰ এইটো কি কয় মানে সকলো- সকলোৰে লগত মিল খায় মিল খায় যাই কাপোৰটো অনাৰ পিছত জানানে?
ভাল নালাগে সেইকাৰণে তুমি দোকানত যাবা দোকানত যি লাগে দোকানীক ক'বা দোকানে তোমাক ওলাই দিব। ব
উম, হয় দিয়া। মই মানে যিবোৰ তোমাৰ মোৰ দোকানত গৈ কাপোৰ লইছো ন' আজিলৈকে মই মানে তোমাৰ এই মানে একো মিল দেখা নাই আৰু মানে অলপ। অলপ বেলেগ হয় পৃথক-পৃথক। অহ অহ, মই পিন্ধো দিয়া ইউনিক কাপোৰে পিন্ধো দিয়া ক'ব গ'লে। উম গুৱাহাটীত মানে গুৱাহাটীৰ ফাঁচী বজাৰত বজাৰ কৰি বহুত ভাল লাগে দিয়া ন' ছোৱালীৰ কিমান ধুনীয়া -ধুনীয়া কাপোৰ ওলাই ন ' তাত বজাৰ কৰিব বৰ ভাল লাগে দিয়া।
বহুত ভাল লাগে তুমিতো অনলাইনতে বেছিকে যোৱা। ন'ফাঁচী বজাৰ যোৱা জানো?
অহ, যাওঁ -যাওঁ পাঁচি বজাত যাওঁ এবাৰ গৈছিলো ৰবা তোমাৰ ছে এই তাতে ইমানটো পাই ন '?
অহ, তুমি এবাৰেই গৈছা নেকি ফাঁচী বজাৰ আজিলৈ?
কি যে কোৱা তুমি মানে মই মানে তাৰে মোৰ গোটেই কেইটা দোকানীয়ে মোক চিনি পায় বুলি কব পাৰি দিয়া মোৰ এনে ঘৰৰ নিচিনাই আৰু মানে।
মানে ইমানকে যাই থাকা তুপি তুমি? অনলাইনো কিনা তাৰ পিছত বজাৰত যায়ও কিনা সদায় চোন কাপোৰে কিন কিনোতে যায় তোমাৰ
সদায়- সদায় কিয় হব আৰু কেতিয়াবা অনলাইন কৰো কেতিয়াবা আৰু মানে তোমাৰ এই উৎসৱ পাৰ্বন যেতিয়া আহে তেতিয়া যাওঁ আৰু দোকানত যাওঁ যাও আৰু তেতিয়া ভাল লাগে তেতিয়া নতুন- নতুন ধুনীয়া- ধুনীয়া কাপোৰ আনে।
ভালে হৈছে দিয়া আৰু তাতে মানে আজিকালি তোমাৰ নতুন - নতুন একদম বিভিন্ন-বিভিন্ন ধৰণৰ কাপোৰ বোৰ ভাল লাগে আৰু বিধ ৰং বোৰ তোমাৰ কত কতনৰ কা যিবোৰ কাপোৰ থাকে ভাল লাগে হয়নে?
উম, গৰমৰ দিনতটো কটন কাপোৰে পিন্ধিব লাগে ভাল হয়। বহুত ভাল আৰামদায়ক ন'? উম -উম বহুত আৰামদায়ক হয়।
কৰবাত গ'লেও ভাল লাগে শান্তিৰে
উম, অহ মানে ল'ৰা হৈ জন্ম হব লাগিছিল জানানে লৰা হৈ জন্ম পালে ন' গল মানে এটা মানে তোমাৰ গেঞ্জি আৰু হাফপেণ্ট এটা পিনহি ঘূৰি থাকিব পাৰিলো হয় ন।
ঘূৰি থাকিলে সিহঁতৰ টেনচনে নাই ভাবাচোন একো একো টেনচন নাই সিহঁতে মানে এটা স্প টিঙেৰে গোটেই দুই তিনি বছৰ খেদাব পাৰে
অ হয় নেকি
অ আম আমাৰ নাই নাই হয় তুমি সুধিবাচোন সাধাৰণ সাধাৰণকে আমি যো নোৱাৰো ন সিহঁতে পাৰে আ কৰে দিয়াচোন সিহঁতে এনেকে
মিলাই দিয়ে বাপৰে অ হয় দিয়া বাপৰে সিহঁতে মানে পুৰা মানে কাপ মোৰ তোৰ পইচা তোৰ মূল্য উঠাই দিয়ে মানে
উঠাই দি আৰু সিহঁতে মানে তোমাৰ আমি যেনেকে অলপমান দেখ খাত ভাল লগা কাপোৰ কিনি সিহঁতে মানে পিন্ধি ভাল লগাটো বেছিকে বিচাৰে যাৰ কোৱালিটিটো ভাল হয় সেনেকোৱা কাপোৰ বিচাৰে
একদম ঠিক কথা কৈছা দেই তুমি সিহঁতে মানে সেই আৰাম দায়কটো হব আৰাম দায়ক হ'ব লাগিব আমি আৰু অলপ বাহিৰৰ বাহিৰৰ বাহিৰৰ বাহিৰত কেনেকোৱা লাগে ন হয় হয় সেয়াই আৰু ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য
পাৰ্থক্যটোতো এইটোয়ে আৰু বাৰু ঠিকেই আছে সকলোৱে সকলো নিজৰ নিজৰ ঠাইত শুদ্ধ হয়
উম উম সকলোৰে নিজৰ নিজৰ পচন্দ